অ শুনিছা, এনেই আছোঁ ৰবা এনে আছোঁ বহি হি কিনে ফোনটোয়ে চাই আছিলো তুমি কি কৰিছা
ৰবা এনেই ঘৰতে আছা নেকি
অ ঘৰতে আছোঁ ৰবা কোৱা
তাকেই মই মানে ওপ এই মোবাইলটোনো কিমান চাম সেই ভাবি কিনে ও ওপৰৰ ফালে চাই চাই কিবা কথা ভাবি আছিলো তেতিয়া মোৰ হঠাৎ ফেনখনলৈ চকু পৰিল। তেতিয়া ভাবিলো প্ৰযুক্তিবিদ্যানো আমাৰ কি কি দিয়া নাই। ৰাতিপুৱাই শুই উঠা তাকে ভাবিলো বোলো এই প্ৰযুক্তিবিদ্যাৰ বিষয়টোৰ ওপৰতে তোমাৰ লগত কথা পাতো নিকি
উম নিশ্চয় তুমি খুব ধুনীয়া এটা বিষয় ভাবি লৈ উম হোম হয় তুমি একদম নিশ্চয় ধুনীয়া এটা অ মানে বিষয় তুমি আজি বাছি লৈছা মানে বৰ্ত বৰ্তমান যুগত প্ৰযুক্তিৰ প্ৰযুক্তি যুগ বুলিয়ে কোৱা হয় দিয়াচোন গতিকে বিষয়টোত ভালেই লাগিছে কোৱা কোৱাচোন বাৰু
তাকে ভাবিলো আজি আমি ধৰা দৈনন্দিন জীৱনত ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে যিখিনি মানে ব্যৱহাৰ বস্তু ব্যৱহাৰ কৰি থাকো বা সামগ্ৰী ব্যৱহাৰ কৰোঁ এই সকলোবোৰ প্ৰযুক্তিবিদ্যাৰে দেন বা বিজ্ঞানৰে দেন কাৰণ আমি ৰা লাইটৰ পোহৰত ধৰা আজি আমি লাইটৰ পোহৰত যেনে দৰে পঢ়া লিখা মেলা কৰি কৰিছোঁ বা সময় কটাব পাৰিছো লাইটৰ পোহৰত এইবিলাকটো প্ৰযুক্তিবিদ্যাৰে দেন বা আগৰ মানুহে যেনেদৰে লেমৰ পোহৰত পঢ়িছিল বা চাকিৰ পোহৰত পঢ়িছিল। বা ধৰা ফেনৰ জাগাত তেওঁলোকে বিচনী ব্যৱহাৰ কৰিছিল আজিকালি অক অকল ফেন বুলিয়ে নহয় বিভিন্ন ধৰণৰ এ চি হওঁক বা কুলাৰ হওঁক বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যাৰ জৰিয়তে আমি এইবিলাক ব্যৱহাৰ কৰিব পাৰিছো।
কৈছে আচলতে প্ৰযুক্তিয়ে মানে মানুহৰ জীৱন বহুতেই সহজ দ্ৰুত আৰু সুবিধাজনক কৰি তুলিছে আজিকালি প্ৰযুক্তিৰ কাৰণে আগৰ দিনত ফেন নাছিল বিচনী আছিল তুমি ঠিকে কৈছা গতিকে আজিকালি কিমান সহজ আজিকালি মানুহে হাতেৰে কাপোৰ ধুব নালাগে। ৱাচিং মেচিন আহিছে আগতে ৰেডিঅ' ও শুনিব লাগিছিল আমি চকুৰে বস্তু বোৰ দেখা পোৱা নাছিলো অকল শুনাই শুনি আছিলো কিন্তু আজিকালি টিভি আহিছে আমি যদি শুনাও পাম দেখি দেখিও পাওঁ যে সঁচাকে জগতখন মানে ক'ত কি হৈ আছে আৰু সুবিধা হৈছে যে আগতে ধৰি লোৱা মানুহে কিবা এটা খবৰ পঠাব কাৰণে চিঠি লিখিছিল আ চিঠি সেই ডাগঘৰত গৈ দিব লাগ গিছিল আকৌ সেই চিঠিৰ অ উত্তৰ অহালৈকে বহুত দিন ধৰি দিন ৰখিব লগা হৈছিল তেতিয়া এন নাই আজিকালি মোবাইল ফোন আছে আৰু প্ৰযুক্তিয়ে মোবাইল ফোন প্ৰযুক্তিয়ে যিখিনি দেন দিছে আমা মোবাইল ফোনৰ জৰিয়তে গতিকে সেইখিনিটো ক'বই নালাগে আজিকালি এক ছেকেণ্ডো নালাগে কোনোবাৰ খবৰ লওঁতে নহয় জানো
হয় হয় তুমি ঠিক কথাই কৈছা সেইকাৰণে ধৰা বৰ্তমান যুগক প্ৰযুক্তিৰ যুগ বুলি কোৱা হয় কাৰণ আমাৰ দৈনন্দিন জীৱনত প্ৰযুক্তিবিদ্যাৰ ভূমিকা যথেষ্টখিনি অপৰিসীম দিয়াচোন আৰু অকল এ মানে শিক্ষাৰ ক্ষেত্ৰতে প্ৰযুক্তিয়ে যথেষ্ট খিনি সহায় আগবঢ়াইছে অকল শি শিক্ষাৰ ক্ষেত্ৰত বুলিয়ে নহয় বিভিন্ন ধৰণৰ শিক্ষা হওঁক, স্বাস্থ্য, কৃষি, ব্যৱসায় আহ যোগাযোগ হওঁক পৰিবহন আদি বিভিন্ন ক্ষেত্ৰতে প্ৰযুক্তিয়ে নিজৰ দেন যথেষ্টখিনি আগবঢ়াইছে আৰু শিক্ষাৰ্থী আজিকালি কভিড নাইণ্টিনৰ পিছৰ পৰাই তেওঁলোকে অনলাইন ক্লাছ কৰিব পাৰিছে বা ডিজিট লাইব্ৰেৰী পৰা আৰু বিভিন্ন শিক্ষামূলক ভিডিঅৰ জৰিয়তে তেওঁলোকে আহ যথেষ্টখিনি জ্ঞান আহৰণ কৰিব পাৰে আগতে আমাৰ দিনে ধৰা তেওঁলোকে বৰ্ডত লিখিব শিকা শিক্ষক-শিক্ষয়িত্ৰী সকলে বৰ্ডত লিখি দিছে তাৰ পিছত আমি সেইবিলাক আহ টকা টুকি লৈছিলো তাৰে পৰা কিন্তু এতিয়া ধৰা
হোৱাটছএপ গ্ৰুপতে তেওঁলোকে নিজৰ নিজৰ মানে প্ৰশ্ন উত্তৰসমূহ দি দিয়া যিবিলাক আমি ঘৰত আহি পঢ়িব লগা হয় বা ঘৰ দ আহি এইবোৰ আকৌ লিখিবলগীয়া হয় যাৰ ফলত অ মানে এইবিলাক ধৰা প্ৰযুক্তিবিধাক কিছুমান তাত এটা অপকাৰিতা বুলিও ক'ব পাৰি কাৰণ সকলো বস্তুৰে উপকাৰিতা থাকা লৈকে অপকাৰিতা থাকে যথেষ্টখিনি। আৰু ধৰা অ অকল শিক্ষা বুলিয়ে নহয় স্বাস্থ্য সেৱাৰ ক্ষেত্ৰতো ইয়াৰ যথেষ্টখিনি ভূমিকা আধুনিক চিকিৎসা সুজুলি হওক ডেলিমেডিচিন ত অনলাইন ন পৰামৰ্শ আৰু উন্নত চিকিৎসা ব্যৱস্থাৰ জৰিয়তেও ৰোগ নিৰ্ণয় আৰু চিকিৎসা সেৱা যথেষ্টখিনি সুদি মানে সহজ হৈ পৰিছে আৰু এ তোমাৰ মতামত কি বাৰু।
তুমি ঠিকে কৈছা আচল্ততে প্ৰযুক্তিয় শিক্ষা বি বিষয়ত হওক বা স্বাস্থ্য সেৱাত। বহুতখিনি গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিছে আৰু তাৰে লগতে যোগাযোগ ব্যৱস্থাটো প্ৰযুক্তি। হ'ব লগা আছে যেনে মোৱাইল ফোন ইমেইল সাজিক মাধ্যম ধ্যম আৰু ভিডিঅ' কলৰ কথা ক'বই নালাগে এইসমূহৰ জৰিয়তে কি হৈছে যে মুহূৰ্ততে পৃথিৱীৰ কোন কোনটো ঠাইত কোনটো কোনত কি হৈ আছে ক'ত কোন মানুহ আছে আমি সকলো লগত সেই মানুহ বোৰ লগত আমি যোগা যোগ কৰিব পাৰো আজি এটা মোৱাইল ফোন তুমি এক ছেকেণ্ড ফোন কৰা কোন মানুহ ক'ত আছে কি কৰি আছে আনকি ভিডিঅ' কলত চাবও বাৰো আৰু সামাজিক মাধ্যমতো কবই নালাগে। আজিালি ভূমিকম্প আহিলে তুমি বাতৰি - বাতৰি বাকত চাবই নে বাতৰি চাবই নালাগে তুমি আগতে হোৱাপ ষ্টেটাছ আৰু আগতে তুমি সামাজিক মাধ্যমত পোষ্ট দেখা পাবা, যেন কোনে কি দিছে। ক'ত কি হৈ আছে ইমানেই তাৰমানে যোগাযোগ ব্যৱস্থাত ইমানেই আগবাঢ়িছে প্ৰযুক্তি প্ৰযু ক্তিৰ মানে প্ৰযুক্তিৰ কাৰণে ইমানেই মানে আগবাঢ়িছে যে আমি কল্পনাও কৰিব নোৱাৰো।
হয়- হয় তুমি ঠিক কথা কৈছা, হয় আৰু অকল অ, যোগাযোগ বুলিয়ে নহয় ব্যয়ৱসায়ৰ ক্ষেত্ৰতো প্ৰযুক্তিৰ যথেষ্টখিনি প্ৰভাৱ আগবাঢ়িছে কাৰণ অ, চ আজিকি ক'বলৈ গ'লে অনলাইন ব্যৱসায় ভাবি পিনে ধৰা কোনোবা আজি ধৰা ব্যবসায় এটা খুলিছো অ, সামাজিক মাধ্যমৰ এপৰ জৰিয়তে যথেষ্ঠ খিনি এড দিও তাৰ ধৰা ডিজিটেল পেমেন্ট হওঁক। ই কমাৰ্চ আৰু অনলাইন বেংকিং আদিত যথেষ্টখিনি ব্যয়ৱসায় মানে সহজ আৰু দ্ৰুত কৰি তুলিছে। আজিকালি ধৰা মানুহে নগদ ধন ৰাখিবলৈ মানুহে টানে পায় কাৰণ আজিকালি তুমি অ বাতৰি বা মোৱাইলত চালে গমে পাবা বা দিনে দুপৰে অহ, দিনে - দিনে দুপৰে ধৰা চুৰ হয় ডকাইত হয়, আমাৰ ঘৰত মানুহে আহি পিনে নগদ ধন থাকিলে এইবিলাক চব মানে চুৰ কৰি লৈ যায় সেইকাৰণে মানুহে ধৰা আৰু ধৰা অকল চুৰ কৰে বুলি নহয় বাহিৰত ওলাই যোৱাৰ লগে লগে মানে যথেষ্টখিনি আমাৰ নগদ ধন থাকিলে যথেষ্ট খিনি আমাৰ মানে অ, অসুবিধা আহি পৰে যেনে নগদ ধনত য'তে ত'তে পৰি যোৱাৰ সম্ভাৱনা তাত থাকে বা কোনোবাই পকেটৰ পৰা লৈ যায় পকেট মাৰ আজিকালি কিমান উপদ্ৰৱঢ়িছে পকেট মাৰ বিলাকৰ। সেইকাৰণে মানুহে তেওঁলোক এ অনলাইন বেংকিং বা ডিজিটেল পেমেণ্ট বা অনলাইনত পইচা ৰখাৰ আহ, ৰাখিব লাগে বুলি তেওলোকে ভাৱে। ভাবে, কাৰণ ধৰা আজিকালি তেওলোকৰ মানে অনলাইন পেমেন্ট কৰা মানে সুবিধাটো যথেষ্টখিনি হোৱাৰ বাবে তেওলোকৰ মানে আহ, মানে যিবিলাক ধৰা অসুবিধা আছিল সেই পইচাৰ ক্ষেত্ৰত সেইবিলাকো যথেষ্টখিনি হ্ৰাগ হৈ আহিছে আৰু আজিকালি বিভিন্ন ল'ৰা-ছোৱালী ধৰা বাহিৰত পঢ়িবলৈ যায়। আৰু আগ- আগতে যেনেকে ডাক ঘৰৰ জৰিয়তে পইচা পঠিয়াব লগীয়া হৈছিল বা বিভিন্ন ধৰণে পইচা পঠিয়াব লগা হৈছিল কিন্তু আজি তেওঁলোকে ইমান খিনি এ চিন্তা ল'ব নালাগে কাৰণ ধৰা মোৱাইলৰ জৰিয়তে বা অনলাইন বেংকিঙৰ জৰিয়তে তেওলোকে আহ, যাক বাহিৰত পইচা পঠিয়াব লাগে সেই - সেই সেই ল'ৰা ছোৱালী বিলাকক ধুনীকে পইচা পঠাই দিব পাৰে। এ কোনো ধৰা অ, অসুবিধা নোহোৱাকৈ, আৰু ধৰা তুমি দোকানত গৈছা কিবা এটা বস্তু কিনিবলৈ গৈছা। যদি তুমি অনলাইন বেংকিংৰ তোমাৰ সুবিধা নাথাকে তেনেহলে তুমি আগত যেতিয়া মানে ধৰা আগতে যেতিয়া খালী নগদ পইচাৰে অ, সুবিধা আছিল তেতিয়া তুমি যদি কিবা এটা বস্তু কিনিবলৈ গৈছা তেনেহ'লে তুমি ঘৰত যদি পইচা পাহৰি গলা। তেতিয়া ধৰা যথেষ্টখিনি মানে অসুবিধা আমি অসুবিধা আহি, পৰে বা অসুবিধা দেখা যায় কিন্তু আজিকালি ধৰা তুমি যদি নখত ধন এৰিও থৈছ বা পাহৰি গৈছে তেনেহলে তুমি অনলাইন বেংকিৰ জৰিয়তে তেওঁলোক সেই বস্তুটো তুমি কিনি লব পাৰা বা সহায় কৰিব পাৰা এয়া তোমাৰ এই ক্ষেত্ৰত কি মতামত বাৰু।
হৈ তুমি ঠিকে কৈছা আচলতে বৰ্তমান যুগত তোমাৰ অনলাইন পেমেণ্ট বা ইউ কমাৰ্চ গোটেইখিনি যিবোৰ মানে অনলাইন হৈ সেইখিনি বহুত যুগতে আগ বাঢ়িছে আৰু অনলাইন পেমেণ্ট আজি কালি বহুতেই খুব জৰুৰী কাৰণ আমিতো বেংকৰ বহি থোৱা বেংকৰ বস্তু বোৰ এ আমি অ, প্ৰতিটো সময়তে লগত লৈ ঘুৰিব নোৱাৰো গতিকে এইখিনিয় এইখিনি প্ৰযুক্তিতো বহুত খিনি সুবিধা কৰিছে। বৰ মানুহক আৰু প্ৰযুক্তিয়ে কৃষি ক্ষেত্ৰতো বিশেষ ধৰণে সহায় কৰে যেনে ধৰা তোমাৰ আজিকালি আধুনিক কৃষি যন্ত্ৰ ওলাইছে বহুতো উন্নত বীজ ওলাইছে জলসিঞ্চন ব্যৱস্থাৰ বতৰৰ তথ্য। তথ্য জৰিয়তে কৃষকে মানে অধিক উৎপাদন লাভ কৰিব পাৰে কাৰণ বৰষুণ দিয়াৰ আগতে কৃষকে গম পায়। গম পাব পাৰিবা প্ৰযুক্তি বৰষুণ আজি দিব নে নিদিয়ে, কেইদিন ধৰি বৰষুণ দিব বা কেইদিন ধৰি ৰ'দ দিব। কেইদিন ধৰি আমি খেতি পথাৰত কাম কৰিব পাৰিম যে উত্তপ্ত গৰমে হ'ব নেকি বা অতি অতি অতিপাত বৃষ্টিয়ে হ'ব নেকি, আমি গোটেই খিনি আগতে গম পাওঁ কৃষকে আগতেই গম পায়, তাৰে ফলত কি হয় হৈছে খেতি কেনেকে কৰিলে কোনটো সময়ত কৰিলে উপযুক্ত হ'ব সেইখিনি আগতীয়াকৈ মানে প্ৰযুক্তিৰ জৰিয়তে শিশুসকলে সন্ধানটো বাবে খবৰটো পায়, আৰু অকল সেইখিনিয়ে নহয় মনোৰঞ্জনৰ ক্ষেত্ৰতো তোমাৰ হয় হয় মনোৰঞ্জনৰ ক্ষেত্ৰতো আমাৰ প্ৰযুক্তিৰ ভূমিকা আছে দিয়াচোন যেনে, অনলাইন সংগীত চলাচিত্ৰ কিবা চিনেমা ডিজিটেল খেল ধেমালি তাৰ লগতে সামাজিক মাধ্যম মানুহৰ তাৰ মানে মনোৰঞ্জন মনোৰঞ্জনেৰে মাধ্যমে পৰিছে নহয় জানো?
উম তুমি ঠিক কথাই কৈছা। আৰু ধৰা এই আমি যিবিলাক সুবিধাৰ কথা পাতিলো শ‌ক্তিশালী তেতিয়া খালি অকল ইমান খিনি সুবিধা দিয়াৰ লগতে যথেষ্টখিনি আমাক অপ কৰি দিছে বা অসুবিধাও আমাক যথেষ্ট যথেষ্টন খিনি দিছে দিয়াচোন, কাৰণ ধৰা আহ স্বাস্থ্যৰ ওপৰতো ইয়াৰ প্ৰযুক্তিবিদ্যাৰ যথেষ্টখিনি প্ৰভাৱ পৰে। কাৰণ ধৰা দীঘলীয়া সময় ধৰি আমি যদি মোবাইল বা কম্পিউটাৰটো ব্যৱহাৰ কৰি থাকো তেনেহ'লে চকুৰ সমস্যা চকু চকু দৃষ্টিশক্তি হ্ৰাস হ'ব পাৰে। বা টোপনিৰ অসুবিধা বা মূৰৰ বিষ হওক, আৰু বিভিন্ন শাৰীৰিক সমস্যা আমাক দেখা দিব পাৰে বিভিন্ন ধৰণৰ ৰোগে আমাক আমাক মানে দেখা দিব পাৰে আৰু অকল আহ আমাৰ ছাত্ৰ ছাত্ৰীৰ- ওপৰতো মানে যথেষ্টখিনিয় প্ৰভাৱ পৰে কাৰন, বহুখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকে ধৰা পঢ়াৰ পৰিৱৰ্তে পঢ়াৰ সময়ত মোবাইল চাই থাকিব থাকিব বা মাক দেউতাকক ক'ব যে মোবাইলৰ পৰা কিবা লিখিবলৈ আছে বা অনলাইন ক্লাছেছ কৰিব আছে ছে। যাৰ ফলত মানে এইবিলাক মিছা কথা কৈ তেওঁলোকে বিভিন্ন ধৰণৰ সামাজিক মাধ্যমৰ এপ হওঁক বা গেম খেলিবলৈ তেওঁলোকে আৰম্ভ কৰে যাৰ ফলত তেওঁলোকে নিজে নিজকে ঠেগুৱা যেন হয় আৰু, তেওঁলোকে যদি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি- পুৱলৈকে যদি তেওঁলোকে মোবাইলটো ব্যৱহাৰ কৰি থাকে বা প্ৰযুক্তিবিদ্যাৰ লগত ইমান কে লাগি থাকে তেনেহলে তেওঁলোকৰ চকু দৃষ্টিশক্তি হ হ্ৰাস হব বা মূৰৰ বিষও হ'ব মূৰ বিষও হ আৰু বিভিন্ন ধৰণৰ মানে, সমস্যাই দেখা দিব। যিখিনি তেওঁলোকে এতিয়া বুজি পোৱা নাই কিন্তু তেতিয়া বুজিব তেতিয়া তেওঁলোকে সময়ৰ পাৰ সময় পাৰ কৰি পাৰ হৈ যাব ধৰা আৰু তুমি- তুমি এইটো আজিকালি এইটো শুনিছাই চাগে চাইবাৰ অপ অপৰাধ মানে অ এতিয়া বৰ্তমান এটা ডাঙৰ সমস্যা হৈ পৰিছে হেকিং হওঁক ফিচিং বা অনলাইন জালিয় তি তথ্য চুৰি কৰা আৰু ভুৱা খবৰ আহ মানে প্ৰযুক্তিৰ এইবিলাক প্ৰযুক্তিৰ মানে অপব্যৱহাৰৰ ফল হয় এটা। এটা তোমাৰ কি মতামত এনে?
হয়, তুমি ঠিকে কৈছা। আচলতে আজিকালি প্ৰযুক্তিৰ যুগত যিমান সুবিধা আছে ইমান অসুবিধাও আছে কাৰণ চাইবাৰ অপৰাধটো এটা ডাঙৰ এটা চিন্তনীয় বিষয় আমাৰ কাৰণে, এইযে হেকিং হয় অনলাইন জালিয়াতি হয় তথ্যবোৰ চোৰ হয় আৰু, বিশেষকৈ ভুৱা খবৰ তোমাৰ যোনটো খবৰ হোৱাই নাই সেই খবৰটো আজিকালি প্ৰযুক্তিয়ে আগতেই দি দিয়ে, তাৰ ফলত কি হৈছে বহুখিনিয়ে তোমাৰ মানে অসুবিধা হয় মানুহৰ কাৰণ, সেইটো খবৰ আমি আমি সঠিক খবৰ আমাৰলৈকে নাহেই আৰু এই সমস্যাবোৰ ৰোধ কৰিব কাৰণে আমি সচেতন ভাৱে প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব, শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগিব, আৰু ভুৱা তথ্য বিশ্বাস কৰিব নালাগিব আমি চালে গম পাব লাগিব যে আচ্ছা এইটো খবৰ ভুৱা হয়। এই খবৰটো মি ছা হয়, আৰু ব্যক্তিগত তথ্য সুৰক্ষিত ৰাখিব লাগিব আমি নিজে গম পাব লাগিব জানিব লাগিব। যে আমি এইখিনি বস্তু এনেকে ৰাখিলেহে আমাৰ ভৱিষ্যতটো সুৰক্ষিত হব যাতে আমি এটা শক্তিশালী পা ছৱৰ্ড দি কিনে বস্তুখিনি আমি যাতে সুৰক্ষিত কৰি ৰাখিব পাৰো নহয় জানো
হয় হয় তুমি ঠিক কথাই কৈছা। মানে আমি এই প্ৰ- যুক্তিবিদ্যা লৈ আমি যথেষ্টখিনি দায়িত্বশীল আৰু সচেতন হব লাগিব কাৰণ, ধৰা এতিয়া বৰ্তমান প্ৰযুক্তিবিদ্যাৰ মানে যেষ্টখিনি আমাৰ মানে উপদ্ৰৱ বাঢ়ি গৈছে যে বিভিন্ন ধৰণৰ চাইবাৰ অপধাৰ তোমাক কথা কলোৱে। তাৰ কাৰণে আমি যথেষ্টখিনি মানে আমি দায়িত্বীল আৰু নিজে সচেতন হব লাগিব। যে কোনে কৰিব নোৱাৰে বা এনেকুৱা অপব্যৱহাৰ কৰিব নোৱাৰে।
হয় হয় হয় হয় মোৰো ভাল লাগিল। বাৰু দিয়া তেতিয়াহলে ৰাখিছো আজিলৈকে ধন্যবাদ।
অ ঠিক আছে আজিলৈ সামৰো দেই।
অঁ অঁ ঠিক আছে।